অ, ফোনটো কাট খাই গ'ল।
অ', অ', এই দিয়াচোন আমি এই উম মানে বাহিৰত যোৱা ফুৰিব যোৱা
হয়-হয় আমি আমি যোনটো বাহিৰত যোৱা কথাটো এইটো তাৰমানে যোনটো উৰিষ্যাত যোৱা পুৰীত যোৱা যোনটো কথা পাত আছিলো এইটো হ'ল। তোমাৰ এতিয়া ধৰি লোৱা আমাৰ যিখিনি ষ্টুডেন্ট আমাৰ যাব, তাৰে লগত টোৱে নহয় যে ষ্টুডেণ্টো যাব ষ্টুডেন্টৰ লগত গাৰ্জেনো যাব ধৰি লোৱা। ত' তেনেকে আমাৰ গ্ৰুপ এটা বনাব পাৰি।
গ্ৰুপ এটা বনাব লাগিব আৰু সিহঁতক তাৰমানে এটা কিবা এটা মানে আমি ঠাই অকমান চাই সিহঁতক মানে হয়তো ৰবিবাৰ নহয়তো শনিবাৰ ৰবিবাৰ ত'সেনেকুৱা হিচাপত আহ এই মানে সিহঁত যেতিয়া অকমান ৰিহাৰ্চেল টাইপ অলপ মানে শিক শিকাব পাৰি বুজাব পাৰি সেনেকুৱা এটা জেগা এটা হেৰি উলাব লাগিব
সেইটো কম কাম কৰিব পাৰি আৰু তাৰোপৰি
অ', আৰু আমাৰ, অ', কোৱা।
তাৰো উপৰি আমাৰ অকল উৰিষ্যাই নহয় পুৰিয়ে নহয় আমাৰ কটক হ'ক কটকটো জানুৱাৰীত হয় কতকত যাব পাৰি তাৰোপৰি ডেহৰাডুন আছে ডেহৰাডুনতো যাব পাৰি।
হয়।
ধৰণৰ বা এনেকুৱা ধ হেৰি এতিয়া গৈও ভাল লাগে বছৰত এবাৰ বাহিৰত গ'লে নিজৰো ভাল লাগে। কিবা এটা কামত গ'লে আৰু বেছি ভাল লাগে। তেনেকে বহুত জেগাতে হয় সেইবিলাক ইনকুৱাৰী কৰি আমি যদি এই কাম খিনি কৰো।
উম হয় এতিয়া আমি ধৰি লওঁ দহ ব বাৰ দিন সেনেকুৱা লগত দৰকাৰ হলে দচ দিন মানলৈকে ছুটি লৈ ল'ম।
অ', এসপ্তাহৰ চুটিটো ল'লে আমি সেইখিনি কাম কৰিব পাৰো। আৰু ছেকেণ্ড কথা হ'ল যিখিনি আমাৰ গ্ৰুপত থাকিব এই গ্ৰুপত থকা তাৰে ডান্সো থাকিল নৃত্য নাটিকা আৰু মানে নাটকো থাকিল সেনেকুৱা সেই হিচাপত আমি ভ্ৰমণ এটা কৰিব পাৰো।
অ'। এইটো সেইটো যিহেতু এতিয়া সন্মুখত আ এতিয়া বৰ্তমান জুলাই, আগষ্ট, ছেপ্তেম্বৰ মাজতে ধৰি লোৱা একমাহ এক দেৰ মাহ এটা আছে বুলি ধৰিব পাৰি আৰু।
ত' সেই একমাৰ
এপ্লাই ক এপ্লাই কৰিব পৰা হৈ গৈছে একে টাইম হৈ গৈছে।
যদি সেইটো হয় আমি এবাৰ নেক ইয়াৰে পিছত আমি যেতিয়া লগ হওঁ
হয়।
লগ হ'লে আমি বহি ভালকে ডিচকাচটো কৰো মানে ক'ত জাগাটো ক'ত বাছি লওঁ প্লাচ অ' জাগাটো ক'ত হ'লে ভাল হয় বা কোনখিনি জেগাত বেছি ষ্টুডেণ্ট ডেণ্ট ছাত্ৰবিলাক মানে আমাৰ ছাত্ৰবিলাক যোনে ভাল পায় শিল্পী বিলাক আমাৰ
হয়।
কোনটো-কোনটো ঠাইত বেছিকে পোৱা যাব বা সেই কমিউনিকেশ্যনটো মানে অহা যোৱা যাতায়ত ব্যৱস্থা টো যাতে ভাল হয়।
সেই আৰু আমাৰ যখিনি ল'ৰা এটা কাম কৰিব পাৰি, দুটা গ্ৰুপ কৰিব পাৰি। গটা বিভাগ কৰিব পাৰি যেনেকে এটা ডাঙৰৰ ডাঙৰৰ এটা ।
অ' সেনেকে পাৰিম। সৰু সৰু আৰু ডাঙৰ আৰু এটা বয়সৰ বয়সৰ সীমা এটা বান্ধি দি পেলাই এইখিনি পাই খিনি এইখিনি পাই খিনি।
অ
অ' ত সেনেকে দুটা ভাগ কৰি পেলাই যদি সেনেকুৱা মানে দুটা শাখাত ভাগ কৰি দিওঁ আমি।
কৰি দিলে সেইকাৰণে প্ৰথম ত মানে সিহঁতৰ আমি এই আহিলি মাচুলটো আমি অলপ কমাই ৰাখিম। প্ৰথমতে ধৰিও চাওঁ পা পাচশ টকা মানৰ পৰা আমি চেষ্টা কৰিম যদি কিছুমান অলপ টান পাই তেতিয়াহলে পাচৰ পৰা নমাই চাৰি তিনি দুই যিমান লৈ লকে কমাব পাৰি আৰু।
হয়। চবৰে সুবিধা লাগিব।
কাৰন সেই সেইখিনি পাইছা। আমি হেৰি যত আমি এটা যদি এটা কোঠা এটা ভাড়া লওঁ। ত' সেই ভাড়াটো যাতে, তাতে কমচে কম আমি দিব পাৰোঁ বা তুমিও যদি আগবা় আহিব লগা হয় বা মইো যদি আবাঢ়ি যাব লগা হয় তেতিয়াহ'লে সেই ভাড়া তেলৰ খৰচাটো যাতে দুজনৰ ওলাই আৰু।
হয় হয়।
সেইখিনি তাতকৈ বেছি আমাক নালাগে আৰম্ভণিত।
আৰম্ভনি আমাৰ আৰম্ভনিটো যাত্ৰাত তটো আমি যদি উৰিষাৰ পৰা কৰো। তাৰে পিছত আমি লাহে লাহে দেহৰাদোন তাৰ পিছত আৰু দেইলী দেহৰাডুন বা তাৰে পিছত কৰ্ণাটক এনেকে তেনেকুৱা ধৰণৰ জোগাবিলাকতো আমি ভিজিত কৰিব পাৰিম।
পাৰিম ম পাৰিম অ' পাৰিম মানে ধৰি লোৱা। ধৰি লও আমি উৰিষাত গলেই তাতে বেলেগ বেলেগ ঠাইৰ পৰা অহা মানুহ বিলাক পা লগ পামতো।
উম,
ধৰি লোৱাম বম্বেৰ পৰা মানুহ আহিব দিল্লীৰ পৰা আহিব আগ্ৰাৰ পৰা আহিব। চাৰ চাৰিওফালৰ পৰা আহেটো চবেই।
উম।
লগৰ পৰা হোৱা নে ক'ত আমি যোগাযোগ কৰিম সেই আমি মানে সেই ৰাস্তাটো পাম।
পাম পাম হয়।
সেই ৰাস্তাটো পোৱাৰ লগে লগে ঠিক তেনেকে তেওঁলোকৰ পৰা নম্বৰ বিলাক লৈ পেলাই আমি নিজে ফোনত। কথা পাতি চাম কি ক'ত যাব লাগিব কেনেকে কি হেৰি কৰিম বা সময়টো কেতিয়া হয়। সেই বস্তু জানিলে আমি বছৰত দুবাৰেই যাম, কিন্তু হয়তো আমি জেগাটো চেঞ্জ কৰি কৰিম ল'ম আৰু।
উম উম হম।
বছৰত দুবাৰতকে বেছি আমি কথা নামাৰো দুবাৰে দুবাৰে আমি চেষ্টা কৰিম। আৰু প্ৰত্যেকবাৰ প্ৰত্যয়েক বছৰে যে অকল উৰিষ্যাতে যাম সেইটো কথা নহয়, এইটো বছৰ আমি উৰিস প্ৰথম দুবাৰ উৰিষাতে চেষ্টা কৰো পিছৰবাৰ আমি। জোগাটো চেঞ্জ কৰি দি
হম হম।
কাৰণ কি আমাৰ লগত থকা যিখিনি তোমাৰ হেৰিখিনি থাকিব আমাৰ ছাত্ৰ খিনিয় থাকিব। সেইখিনি সেই সিহঁতেতো বাৰে বাৰে উৰিষ্যা যাম বুলি ক'লে সিহঁতও বৰিং হ'ব পাৰে মানে বেয়া মন চন বেয়া লাগিবও পাৰে যেগাই এটা ঠাইতে লৈ যাই আছে আমাক। সিহঁতকো যদি কম যে অহা বছৰ আমি এ ঘৰি যাম দিল্লীত যাম বা আগ্ৰাত যাম।
হম হুম হু।
যাম নাই ন ইয়াৰে পিছৰ বাৰ আমি তামিলনাডুত যাম সিহঁতৰ এটা বস্তু থাকিব যে ঠিক আছে আমি এইটো থাকিলে জোগাও ঘূৰা হৈ আছে আমাৰ।
হ হ বছৰত এবাৰ ভ্ৰমণ কৰিব। পাৰিলে
অ', ত সেই তেনে এই কথাটো অ', বস্তুটোত আমি এতিয়া আমি তোমাৰ তুমি মই নেক্সট ইয়াৰ পিছত আমি যেতিয়া লগ হ'ম লগ হ'লে সেই কথাটোৰ ওপৰত ভালকে এটা আলোচনা এটা কৰিম। কৰি পেলাই, কৰি পেলাই অকল এনেই ফোনত কৈ থকা নাই দেই সঁচাকেও ভাবি আছো এই কথাটো।
আত্ছা।
সঁচাকেও ভাবি আছো এই সেই সঁচা আচছা ভাবোতো চাওঁ কিমানলৈকে আমি আগুৱাই যাব পাৰো।
নাই নাই এইটো কৰিব লাগে কৰিব লাগে এইটো কাৰণ এইটো কৰাতটো বেয়া নহয় কাৰণ এটা সময়ত যিহেতু নাটকৰ প্ৰতি এটা আমাৰ আগ্ৰহ বা নাটকৰ প্ৰতি যোনটো ভাল পোৱা আছিল সেই বস্তুতটো লাহে লাহে নোহোৱাই হৈ গৈ আছে মানে নাটকৰ লগত জড়িত নোহোৱা হৈ গৈ আছে।
অ', আৰু এই মই মই, সেইটো কথা ভাবি আছো যে আমি বহুত বেছি পইচা নলওঁ এশ দুশ তিনিশৰ পৰা পাঁচশ তাতকৈ বৰ নাভাবো একো। আৰু যদি মই যদি সেইফালে তোমালোকৰ সেইফালে যাব লগা হয়।
উম।
সেইটো অনুমানত মই তেলৰ পইচাটো ল'লো আৰু তুমি যদি তুমি যদি এইফালে আহিব লগা সেইটো হিচাপত তুমি তেওঁলোক পইচাটো ল'বা।
উম হম হম।
কাৰণ মই যদি ইয়াৰ পৰা উজান বজাৰত যাওঁ ধৰি লোৱা এবাৰ এপ ডাউনলোড কথাটো কৈছো যে উজান বজাৰৰ পৰা মই দুদিন আপ ডাউন কৰা মানে মোটামুটি ধৰি লও ম অ', পঞ্চাশৰ পৰা ষাঠি টকা এটা খৰচা যাব।
উম।
তুমি যদি তাৰ পৰা আহা তেতিয়াহ'লে তোমাৰ এশ এশ দুশ টকা যাব।
উম হম হ।
ত' সেইটো হিচাপত তুমি যদি মানে আমাৰ যিটো ঠাই চাম সেইটো হিচাপত বস্তুটো আমি সেইটো আলোচনা কৰি লম আৰু।
পাৰি পাৰি আৰু আজিকালি ল'ৰা ছোৱালী বিলাকৰ যিখিনি ছাত্ৰ ছাত আছে ল'ৰা ছোৱালী আছে নাটকৰ প্ৰতি বা অভিনয়ৰ প্ৰতি কি এটা আগ্ৰহ লাহে লাহে বাঢ়ি গৈ আছে।
বাঢ়ি বাঢ়ি যাই আছে আৰু আমি তেতিয়া এক মাহৰ ভিতৰত মানে কি কৰিম কেনেকুৱা কৰিম শনিবাৰ ৰবিবাৰ, শনিবাৰ ৰবিবাৰ সেনেকে চলি থাকিব আৰু মাহত বা দু মাহৰ মূৰত হ'লেও একবাৰ আমি এটা ডাঙৰ আৰ্টিষ্টক মাতিম একদিনৰ কাৰণে। মানে এক ঘণ্টাৰ কাৰণে হওঁক মানে এই আমি যি দুশ তিনিশ পাঁচশ যি পাওঁ আৰু এটা হ'ল আমাৰ এটা তাৰে তাৰে মাজৰ পৰা আমি জমা কৰি এটা হ'ল তোমাৰ তেলৰ খৰচা বা মোৰ তেলৰ খৰচাটো থাকিল।
উ হয়।
পিছতো আমি হেৰি কৰিম এ উম কি বুলি কয় এইটো। ৰোম ভাড়াও। ৰুমৰ কাৰণে যিটো আমি ভাড়া দিব লাগে সেইটো এটা জমা কৰি ৰাখিব লাগিব। তাৰে পিছত আমি যিটো আৰ্টিষ্ট মাতিম তেওঁক অহা যোৱাটো খৰচটো দিব লাগিব।
উম হম হম।
সেনেকে সেই মাহৰ মূৰত এনেকে জমা কৰি লগালে দুই তিনি মাহৰ মূতে এটা মাতিম।
উম হম পাৰি সেইখিনি কাম কৰিব পাৰি।
একাপ চাহ হওঁক একচ ভাতে হওঁক খুৱাই দিলো তাৰপিছত তেওঁ এক ঘণ্টাৰ কাৰণেহে একদম জানা মানুহে ঘন্টাটো বহুত কিবা কিবি দি থৈ যাব ন।
উম হম হম।
সেই বস্তুটো যদি আমি কৰো আৰু লাগা হ'লে পিছলৈকে অ', আমি দুজনতো থাকিলোয়েই মেইন-মেইন হিচাপে আমি থাকিলো মই নাথাকিলে তুমি চলালা তুমি নাথাকিলে মই চলাই দিলো।
হম হু।
থাকিম আমি দুয়টাই থাকিম কিন্তু আৰ্জেণ্ট তুম মানে কিবা এটা সমস্যাৰ কাৰণে তুমি আহিব নোৱাৰিলা।
উম হুম গম পাইছো।
তেতিয়া তুমি আহব নোৱাৰিলে মই চলাই দিম সিদিনাখন।
উম হুম।
সেনেকে আমি ডেইলি অকমান হাৰ লগে অকমান এক্সাৰচাইজ অকমান। আমাৰ বিষয়ে বস্তুবিলাক যে এই দুদিন দুঘণ্টা দুই ঘণ্টা দুইঘণ্টা যদি আমি শিকাই যাওঁ। আৰু আমাৰ ইয়াতে অসম অসমৰ চাৰিওফালেওতো প্ৰতিযোগিতা বিলাক হৈছে টমেটো
বহুত বহুত হয়।
ত সেই স অ', অ', তেতিয়া আমি সেই সেইবিলাক চ সেইবিলাকৰ কাৰণে বেলেগকে কথা পাতিম সেইবিলাক কেনেকে কি কৰা যায় কেনেকে এৰেঞ্জ কৰা যায় যোগদান কৰিম নে নকৰিম কৰাতটো ভাল হয় নে নহয় সেইবিলাক পিছত আমি পিছত আলোচনা কৰিম সেইটো।
অ'।
এতিয়া তুমি আমি এই আমি এবাৰ ইয়াৰে পিছত তোমাৰ লগত যেতিয়া লগ হম আৰুাৰ ভালকৈ বহি কথা পাতিম। কথা পাতি পেলাই আমি এতিয়া তুমিও কাকো একো ক'ব নালাগে। মই এক নকওঁ কাকো।
হম হম হম।
কামটো আৰম্ভ কৰি দিওঁ কামটো কৰাৰ অ' যদি আমি আৰম্ভ কৰি দিওঁ একমাহ দুমাহ যাওক, যদি চব ঠিকে থাকে ঠিকে থাকে দেখা যেন পাইছোঁ লাহে লাহেকে অলপ অলপ প্ৰচাৰটো কৰিব পৰা যাব আৰু।
হ'ব সেইটো যাব পাৰে ভালো লাগিব।
আৰু যদি নোৱাৰো আগবাঢ়িব নোৱাৰ দিলো তেতিয়াহলে সেই আৰু মানে গছৰ পুলি এডাল ৰ'লো ৰৈ পেলাই পানী চানী দিয়া নহ'ল বা পানী দিছিলো পানীত কিবা বিষ আছিল মৰি থাকিল গছডাল সেনেকুৱা কিবা হ'ব।
মানে কথাটো শুনা এতিয়া এতিয়া আমাৰ তোমাৰ হওঁক বা মোৰ হওঁক আমাৰ মেইনলি ম মানে মূল উদ্দেশ্যটো আমাৰ তাৰমানে পইচা নহয়
উম হম।
প্ৰথম কথাটো হ'ল নিজৰ কাৰণে অকমান সময় সময় উলাই পেলাই টেনশ্যনৰ পৰা দূৰত থকা। মানে মানে চিন্তাাবিলাক বেয়া চিন্তাবিলাকৰ ওপৰত দূৰত থকা।
হ হ হ।
তাৰে পিছত বাকী যি হয় আৰু ভগৱানে জানে।
হ'ব সেইটো হৈ যাব। হ'ব আমি আৰম্ভণি-আৰম্ভণি আমি উৰিষ্যাৰ পৰাই কৰো।
যোৱা যোৱাটো ভ্ৰমণ প্ৰথম ভ্ৰমণটো আমি ওড়িশা ওড়িশায়ে হব।
প্ৰথম ভ্ৰমণটো ওড়িশা হওক জগন্নাথ মন্দিৰত প্ৰথম হেৰি কৰো। আৰু যিহেতু আমি আগতেো বহুত বাৰ গ'লো।
উম।
সেই হিচাপত আমি আ, এতিয়া আকৌ আৰম্ভ কৰিব পাৰো।
বাৰ আৰু উ আমাৰতো এতিয়া জীয়াই থাকিব ইচ্ছা কলেতো আমি আৰু দহ বছৰ দহ বছ আহি এক্সট্ৰা বৰহায় লগ মানে বিশেষ বৰহায় লব পাৰো তো ৰিকোয়েস্ট কৰিব
আৰু সেইটো বাঢ়িব কেতিয়া যেতিয়া এই এ হেৰিটো থাকিব আমাৰ অভিনয় বা এইবিলাকত যদি আমি অলপ টাইম দিব পাৰোঁ
আৰে তাতে-তাতে আমাৰ, আমাৰ-আমাৰ যিটো তেজত এই হিমগ্লবিন বুলি কয় হিমগ্লবিন ইংৰাজীত অসমীয়াত কি বুলি কয় হে?
নহয় নহ হিমোগ্লবিনটোক তেজ বুলি নকয়, হিমোগ্লবিনটোক কিবা এটা বেলেগ কয়।
আচ্ছা বাৰু যি কি নহওঁক বুজি পালো বাৰু
অঁ ত যিয়ে নহওঁক সেই আমাৰ হিমোগ্ল'বিন টো বাঢ়ি যাব। আৰু তাৰপিছত আমাৰ অক্সিজেন লেভেলটো ঠিকে থাকিব আমি যেতিয়া নাটকৰ লগত জড়িত হৈ যাম আগৰ নিচিনা।
নাই নাই এইখিনি